শুনিছা?
কি কৰিছা?
মই চাহ খাই আছো বিস্কুটৰ লগত।
অঁ চাহ দিয়ে মানে আবেলি।
অ' দিয়ে।
ন উম, উম, উম।
দিবহে নিদিয়ে এনেই আবেলি দিয়ে।
অ'। তাকে। মই তোমাৰ আগফালে চকীখন লৈ পেলাই বহি আছো।
অ'।
উম নাই লগৰ এটাৰ লগত ওলাই গৈছিলো।
অ' বৰ শুন কালে
মই চাহ খোৱা নাই মই লগৰ এটাৰ লগত লগৰ এটাৰ লগত ওলাই গলো।
উম।
ওলাই গৈ ঘাহিঙাও পালোগে তাৰপা তোমাৰ তাৰ স্কুটিখন বনাবলৈ আছিলে মানে বেটেৰীটো বেয়া হৈছিলে। বেটেৰীটো লগাবলৈ দি আমি যেনিবা খাবলৈ গ'লোগৈ আৰু।
কত খালা?
এই ঘাঁইঙতে তোমাৰ ৰাস্তা কিনাৰ ফাষ্ট ফুড এখনত।
কি খালা?
তোমাৰ ম'ম' খালোঁ।
অ'।
ফ্ৰাই ৰাইছ খালো।
উম তুমি দেখুন এনে মম নোখোৱা?
নাই মোৰ মন গৈ আছিলে সেইকাৰণে খাই দিলো।
অ' আৰু ইমান সোনকালে খাই হৈ গল নে?
অ'।
বৰ সোনকালে আহিলা তুমি।
উম।
কোনখন দোকান লেঙা ৰাস্তা কিনাৰখনে নেকি?
অঁ ৰাস্তাৰ কিনাৰখনে।
কি এতিয়া তোৰ।
এতিয়াতো তোমাৰ পঢ়িবই লাগিব।
অ' পঢ়িব লাগিব।
এক্সাম পালেহিয়ে ন?
উম।
উম
এইটো মানে পৰীক্ষাটো কেনেকুৱা ধৰণৰ হয় মানে কি মানে আমাৰ আগতে যেনেকে স্কুল বিলাকৰ নিচিনা গৰম বন্ধৰ আগত মাহে ছমহীয়া পৰীক্ষা হয় যে তেনেকুৱা নিচিনা নে কি?
নহয় এইটো মানে মাজে মাজে যে আমাৰ ইউনিট টেষ্ট বিলাক পাতে
অ
সেই তেনেকুৱা।
অ' অঁ। তেনেকুৱা এক্সাম কেইটা হয় বছৰেকত তোমালোকৰ মানে এটা হেৰিত ক্লাছত?
আমাৰ ধেৰ ফাৰ্ষ্ট এটা হৈ গ'ল ছেকেণ্ড চাগে চাৰিটা নে চাৰিটা নে চাৰিটামান হয় হ'বলা। তাৰ পিছত অঁ চাৰিটা হৈ মেলি আকৌ প্ৰি ফাইনেল পাতে।
অঁ।
পাঁচটা মান হয় প্ৰি ফাইনেল পাতে সেইটো মানে কৰে অঁ যোনটো ফাইনেল এক্সামৰ আগে আগে।
আঁহ।
যেনেকে প্ৰি টেষ্ট আছিলে আগতে মেট্ৰিকত সেই তেনেকুৱা মেট্ৰিকৰ নিচিনাই তাৰপিছত তাৰপিছত আকৌ যেনিবা ফাইনেল পৰীক্ষা
তাৰমানে ফাইনেলটোতো সেইটো ওপৰৰ পৰাই হয়। তোমাৰ তাৰ আগৰটো মানে কলেজৰ পৰা চাই আৰু ল'ৰা ছোৱালী খিনি কেনেকুৱা হৈছে কি হৈছে পাৰিছে নাই।
যদি বেছি কম মাৰ্ক্স থাকে, তেতিয়া মানে বহুত ৱাৰণিং দিয়ে কেতিয়াবা পৰীক্ষা দিবও নিদিয়ে।
উম
যিটোত কম মাৰ্ক্স থাকিলে
উম উম উম উম।
তাৰ মানে যেনে তেনে পাছ কৰিলেও পৰীক্ষা দিব দি দিব
যদি ফেল কৰে গোটেইখিনিতে
অঁ, তেতিয়া মানে দিগদাৰ আছে আৰু। উম উম উম। ৰোল কিছুমান আছে যদি ষ্টিক ষ্টিক
অঁ আছে ধেৰ।
হেল্ল'!
ঔ
তুমিতো এতিয়া খাই মেলি আহিলা এতিয়া কিবা কিবা ফেন ঠিক কৰিব যাম বুলি কৈছিলা যে যাবা নে কি
অ যাব লাগিব সেইটো বস্তু ইয়াত নাছিলে মানে হ টু আনিবলৈ গৈছিলো ফেনৰ কেপেচেতৰ বুলি কয় সেইতো ভিতৰত মানে কাৰেণ্টটো তাত সোমাই থাকে কাৰেণ্টটো হেটো ফেনখন আৰম্ভ কৰোতে ষ্টাৰ অ তাৰমানে ফেনখন ঘূৰিবৰ কাৰণে জোৰ দিয়ে সি সেই কাৰেণ্টোৱেদি
উম মই যদি মোবাইলটো লৈ লয় আমাৰ হোষ্টেলত লৈ ল'ব পাৰে ন তেতিয়া কিন্তু মই অহালেকে থাকিবা
অ
নে আহিবা গৈ
অ হঅ
অলপ সোনকালে যাবা
হ'ব
ঠিক কৰিবলে বোলো
উম উম গম পাইছোঁ আৰু কোৱা
বাকী মা হঁতৰ ভাল
মা হঁতৰ ভালেই
উম
তোমালোকৰ মা হঁতক দেখা নাই এইকেইদিন দাদা আহি পোৱাহি নাই এতিয়ালেকে
আমাৰ নুমা দেখা নাই মানে আমাৰ মাই অলপ কামত লাগি আছে সেইকাণে চাগে
কিহৰ কাম
মাৰ এই ভা আমাৰ মা ব্লকত আছে নহয়
অ অ সু গম পাও হেই কি কৰিব লাগে অও
এ তোমাৰ গোট বিলাকত এ লোনৰ ওপৰত ট্ৰেইনিং দিবগে লাগে
কি কৰিলে মানে লোন পাব হেৰিবিলাকে গোট
অ অ অ সেইতোয়ে কি কি কৰিব লাগে মায়েও কাম সেইবিলাক কাম কৰি দিব লাগে তেও তেওঁলোকৰ এ এতিয়া যে দহ হেজাৰকে যে পাইছিলে
অ
সেইবিলাক চব ফটো চটো দিয়া ফৰ্ম চৰ্ম পুৰা সেইবিলাক চব আমা মা হতে কৰি দিব লগা হৈছিলে মা হতে কৰি দিয়াৰ পিছতে তেওঁলোকে পইচা পায় আৰু সেই যেতিয়া চবে দহ হেজাৰকে পাইছিলে
অহ
আমাৰ মাহঁতে তেতিয়া আ আ পোন্ধৰ হাজাৰকে পাইছিলে হবলা
অ
পোন্ধৰ হেজাৰ নে পঁচিছ হেজাৰ আছিলে মই পাহৰিলো পোন্ধৰ হেজাৰ আছিলে নি নে পঁচিছ হাজাৰ আছিলেই মই পাহৰিলো মানে ভালকে মনত নাই মোৰ
অ অ
এইবাৰো মানে তেওঁলোকৰ আকৌ বিশ হেজাৰ নে পঁচিশ হেজাৰ পঁচিছ হাজাৰ মানকে দিম বুলি কৈছে হ'বলা
অ
এই দহ হেজাৰ পোৱা খিনিক তেতিয়া আমাৰ মাহতে তনে পইয়ত্ৰিশ চল্লিশ পইয়ত্ৰিশ চল্লিশ মান হ'ব। ছাগে।
অৱ অৱ।
তাৰমানে তেওঁলোকতকৈ বেছি পায় আমাৰ মাহঁতে কাৰণ আমাৰ মাহঁতেইতো গোটেই কাম খিনি কৰে ন।
আকৌ যে মাহঁতে মাজে মাজে মাজে এন জি অ' ফালৰ পৰা কিবা কিবি শিকাই থাকে হ'বো কিহত পৰে মানে।
অ সেইটোও মানে আমাৰ মা এন জি অ' তাত আছে। হে এনজিঅটো ফালৰ পৰাও মায়ে কাম কৰে। সেইটোও বেলেগ।
উম উম উ সেইবিলাকেদি কি কি কৰা কৰা!
এ কেক বনাবলে শিকাই কাটি দি সেই যে কাপোৰ চিলোৱা শিকায়।
অৱ।
আকৌ বেকাৰী শিকাই তেনেকে মানে চবৰে প্ৰশিক্ষণ দিয়া হয় আৰু।
অ মাজতে হেৰিও শিকাইছিল বুলি শুনিছিলো মই এই মাছ তাৰমানে কাঠফুলা চাটফুলা এইবিলাক যে।
অ মাজতে সেয়াও আহিছিলে আমাৰ মায়ে ঘৰত খেতি কৰিছিলো অ। সেইটো আমাৰ ঘৰত এনেকে ইমান ভালকে জেগা নাই ন। সেইকাৰণে আমাৰ ইমান নকৰে তোমালোকৰ পাৰা তোমালোকৰ পুৰণা ঘৰটো আছে।
উম পাৰি।
কৰিবলৈ নোচোৱা কিয়?
তাকে চাব লাগিব।
পাতিবাচোন ঘৰ মানুহৰ লগত, ভণ্টি নহয় শিকিও আহিছিলে।
তাকে।
তেওঁলোকক শিকাই দিব পাৰিব।
অৱ বস্তু বিলাক। উৎপ উৎপাদন কৰিম হ আমি আকৌ বস্তুবিলাক উলিয়াম ক'ত নিম ক'ত?
হে
আমি বস্তুবিলাক যেনিবা আমি উৎপান উৎপাদন কৰিলোয়েই।
অৱ।
হ'লেই আমাৰ ইয়াত যেনিবা, তাৰপা আমি বস্তুখিনি দিম ক'ত হয়টো এটা কথা আহি পৰে।
আমাৰ ই আমাৰ তাৰ মানুহ বিলাকে কিনিব বিচাৰেতো।
অৱ।
তেনেকে তোমালোকে দিব পাৰিবা।
অৱ।
আৰু বেছি খৰচ নহয়তটো কিবা এটা পেকেটত প কিমান পঞ্চাশ টকা কে নে কিমান কে লয় হবলা
অৱ।
ডাইৰেক তেওঁলোকে দিয়ে ন। এ তাৰ মানে তাৰে গুটি
উম।
আৰু তাৰ লগতে তুমি খেৰ খেৰ দিব লাগিব হ'বলা, তুম ভনী লগত পাতি ব চোন আমাৰ মাৰ লগতো পাতিব পাৰা ভণ্টিক পাতি কবা।
অৱ।
আৰু এটা যোনটো এটা পেকেট যে কৰে যে সেই এটা কেটত অকল এবাৰেই নহয় ধধেইবাৰ লাগে।
অ', হয় নেকি মই আকৌ এবাৰ লাগি যোৱাৰ পিছত নাইকিয়া হৈ যায়বা।
নহয় - নহয়
অ', অ', খাই ভাল লাগে গোটেই মই খাইছোঁ বাৰু
অ', মই ইমান ভাল নাপাওঁ খাই
অ', বনোৱা লগতো কথা আকৌ দেই।
হয় বাৰু কিন্তু মোৰ
কিন্তু মোৰ ভাল নালাগে খাই, অ', আৰু কিছুমান বৰ বেলেগ বেলেগ ধৰণৰ আছে, চবৰে টেষ্ট বিলাক সোৱাদবলাক বেলেগ-বেলেগ। অ', সেইটোৱে যোনবিলাগ বেছি দামি ন' অ', সেইবিলাক বেছি ভাল বুলি শুনিছো, ময়ো শুনিছোঁ অ', বহুত দামী- দামীও বোলে, কাঠফুলা, আছে অ,
অ'তো বহুত বেছি দামী দামী আছে।
অ', আমাৰ, এইফালে, নচৰে বুলিহে
আমাৰ আমৈ যে
অ
আমৈ হেঁতে হেঁতি আনে আগৰ পাই। আগতে সিহঁতক ঘৰলে, আমি গৈ থাকোঁ ন' সেই তে এতিয়া মই ফাৰ্ষ্ট নাই, মই ফাৰ্ষ্ট ডুবিয়াত খাইছোঁ।
অ',
তেওঁলোকৰ তাত আমাৰ মই যে কৈছিলোঁ, আমাৰ মহাৰ হেৰি মোমায়েক জনৰ নাৰ্চাৰী আছে বুলি
অ',
সিহঁতৰ তাত কাঠফুলাৰ খেতিও কৰিছিলে।
অ',
তালৈ যাওঁতে ফাৰ্ষ্ট তাত খাইছিলোঁ, ভাল নালাগিলে তাৰপিছত আমৈ হঁতৰ ঘৰটো খাইছিলোঁ, তেতিয়াও মোৰ ভাল নালাগিলে। তাৰ পিছত হে অলপ দিনৰ আগত ঘৰটো বনাইছিলে, তাৰ মাহীহঁতৰ ঘৰটো আগতে খাইছো দেই তেতিয়াওঁ, মোৰ ভাল লগা নাই তাৰপিছত মানে চবৰে টেষ্টটো পাইছিলোঁ আৰু তাৰপিছত অলপ দিনৰ আগত যেতিয়া ঘৰলৈ যাওঁতে আমাৰ ঘৰতো কৰিছিলে ন' তেতিয়াহে যেন কনিবা বেয়া হৈ গ'ল ত' মানে মায়ে যত্না নোলোৱা হ'ল যে মাৰ টাইম নাইকিয়া হ'ল। তাৰপিছত সেইতেতিয়া আ, আমাৰ ঘৰত বনাওঁতে আকৌ মাহী - মাহীক খোৱাইছিলে ন'? কাৰণ কাঠফুলাটোতো বহুত ভিটামিন থাকে, কিন্তু মই নাখালো। হেল্ল'
অ',
উম,
খাব লাগে এইবিলাক ভিটামিন থকা বস্তু ভাল, তোমাৰ কাৰণে।
উম, তাৰ মানে বহুত পুষ্টিকৰ খাদ্য হয় কাঠফুলক
তাকে। তুমি খোৱাকেইটা কিহৰ লগত খাইছিলা, এনেকে নৰ্মেল ভাজি-চাজি নিচিনাকেনে?
নৰ্মেল ভাজি নিচিনা। তুমি নৰ্মেল ভাজি নিচিনাকে।
মই তেনেকেই খাইছো।
আমাৰ মায়ে আকৌ সিদিনাখন মচলা -চচলা দি বনাইছিলে।
অ'।
কিন্তু মই নাখালো, মাহীয়ে কৈছে খাবলৈ ভাল লাগিছিলে বুলি।
উ।
ন খাই নাচান আকৌ এবাৰ আমাৰ হোষ্টেলতো এই ইহঁত তই হে কাৰ্বি আংলঙৰ ফালেতো ডাইৰেক্ট হয় ন!